কি কৰে?
অ অ, এই ভাতগিতা খাই মেলি। ৰ'দ দিছে।
অহ' হ।
ৰ'দত মানুহ থাকিবই পৰা নাই, বহুত ৰ'দ দিছে আজি।
অঁহ তাকেতো।
তুমি কি কৰি আছা?
এ এনে, ইয়াতে শুই আছো।
অ'।
শুই আছো শুই আছো, এই মোক হেৰি অলপ লাগিছিলে। হেল্লৌ', অঁ, শুনিছনে?
অঁ শুনি আছো অঁ।
মোৰ এই, কোমল চাউল অলপ, মুড়ি অলপ-
অঁ।
আৰু পিঠা অলপ লাগিছিলে।
ক কোমল চাউলটো আমাৰ একনতে পালে হেতিন এ আমাৰ কাষৰ ঘৰ-
চকুৱা ধান আছে নেকি চকুৱা ধান।
চকুৱা আমা ঘত আছে নহয়।
অঁ চকুৱা ধানৰ আছে যদি আপুনি অলপ বনাই দিবচোন। প্ৰথম কাম এটা কৰিব আপোনালোকৰ ঘৰত ডাঙৰ কেৰাহী আছেনে?
আছে আছে আমাৰ ঘৰত এই ডাঙৰ কেৰাহী এখন আছে নহয় পুৰণা দিনি-
অঁ তেতিয়াহলে অলপ কাম এটা কৰিব আজি- ৰাতি গধূলা সময়ত মানে আপুনি এ- পুৱাই কেৰাহি খন ফুল কৰি পানী অলপ তাতে হেৰি উম- চৌকা এটা বনাই থৈ দিব।
অঁ অঁ তাপা।
তাৰপিছত খৰি গোটাই থৈ দিব তাৰপিছত ৰাতি- পুৱা আপুনি সোনকালে শুই উঠি মানে।
অঁ।
একেবাৰে সোনকালে শুই উঠি, আপুনি জুই কোৰা জ্বলাই দিব।
অঁ'।
তাৰপা সেই পানীতে আপুনি উ ধান খিনি দি দিব।
অ।
ধান খিনি যেতিয়া সিজি সিজাই থাকিব সিজাই থাকিব সিজাই থাকিব। প্ৰায় আপুনি দেৰ ঘন্টামান সময় এঘন্টা দেৰ ঘন্টামান সময়
দেৰ ঘন্টামান লাগিব চাগে। দেৰ ঘন্টামান লাগিব চাগে।
এঘণ্টামান সিজাই সিজাই সিজাই
অ
আপুনি সেইখিনিত অলপ আপুনি হাতে এনেকে জুখি চাব।
অ অ মই সিজিছে নে নাই সিজা চাব লাগিব মানে।
অ ফাটিছেনে নাই চাব ধান বোৰ যদি অলপ অলপ ফাটি গৈ যায় সিজি পেলাই যেতিয়া অলপ অলপ উতলি পেলাই ফাটি যাবগৈ
অ গম পাইছোঁ।
তেতিয়া আপুনি সেইখিনি নমাই দিব।
উম টাপা
তাৰপিছত আপুনি আপোনালোকৰ ঘৰতটো এনেকুৱা ধৰি আছে
অ ধাৰি আছিলে অ আগতে দুখনমান মই বনাই থৈছিলো যে।
অ সেই ধাৰি কেইখনত আপুনি
অঁ
ধুনীয়াকে উ হ খিনি ধান খিনি পাতলকে মেলি দিব।
অ অ মেলি দিম তাৰ পা
অ কাইলৈ বতৰটো চাই লব কিন্তু যদি ৰ'দৰ বতৰ হয় তেতিয়াহে বহাব যদি বৰষুণ দিয়া যেন হয়। কেতিয়াও নবহাব।
ৰ'দে দিব এনে আমাৰ এইফালে ৰ'দে দি আছে বৰষুণৰ বৰষুণ নিদিয়ে। কিমান মাহ হ'ল ঠিকেই নাই ৰদেই দি আছে।
তাৰপিছত আপুনি একদম পাতলাকে ঢাৰিতে মেলি দিব।
অ
তাৰপিছত লাহে লাহে আপুনি ধৰক বাৰটামান বজাত
অ
সেইখিনি আকৌ মোহাৰি দিব।
অ মানে লৰাই দিব লাগিব। আকৌ বাৰটা মান বিছত মানে আঠা হৈ লাগি ধৰিবও পাই। দে সেইটোৰ কাৰণে মানে লৰাই দিব লাগিব
অ বুজি পাইছে অ তাৰপিছত সআপুনি যেতিয়া সেইখিনি লৰাই মেলি আকৌ এবাৰ শুকুৱাই দিব প্ৰায় দুটামান বজালে আপোনাৰ হৈ যাব
অ
তাৰ পিছত আপুনি সেইখিনি ধুনীয়াকে বেছিকে শুকুৱাই নিদিব আকৌ বেছিকে শুকুৱালেও ভাল নহয় আৰু একেবাৰে কমকে শু পালেও ভাল নহয়
অ মানে জোখৰটোত থব লাগিব মানে বেছিকে শুকুৱালেও নহব।
আপুনি দুটামান বজাত উঠায়ে ধুনীয়াকে আপুনি ভিতৰত ভৰাই থৈ দিব, তাৰপিছত উম আকৌ তাৰ পিছত একেদিনাই নুশুনিব এদিন ৰৈ মাজত পৰহিলৈ ৰৈ তাৰ পিছদিনাখন তাৰ পিছদিনাখন আপুনি সেইখিনি ঢেঁকীত খুন্দি দিব বাকলি খিনি এৰুৱাই দিব।
অ ঢেকিন মানে খুন্দ দিলে বাকলিখিনি মানে এৰাই গুচি যাব মানে।
উম।
ঠিক আছে ঢেঁকী আছে ঢেঁকী আছে অ আমাৰ এই লৰাটোৱে বহুৱাই থৈছে নহয় ঢেঁকী এটা আনি। পাবলৈ নাই অ ঢেঁকী।
খুবলি পাবলৈ নাই ঢেঁকী পাবলৈ নাই।
নাপাই আৰু।
কতৰা পাবলৈ নাই। তাৰপিছত আপুনি সেইখিনি যেতিয়া ডাক বাকলিখিনি এৰাই যাব তেতিয়া ধুনীয়া কোমচল হৈ যাব।
অ কোম চউল মানে তেনেকে বনাই মানে।
অ তাৰাপৰা আপোনালোকৰ মানুহজনীয়ে আজিকালি তাঁতশালৰ কিবা কিবিএহ বইনে?
অ তাঁতশালত এইবাৰ গামোচা লগাই থৈছে।
অ আমাৰ ৰ এওক কৈছো। গামোচা ৰুমাল তেনেকে, চেলেং কাপোৰ লগাবলে।
অ বিহুলে মানে লগাই থৈ দিছে আলহী চালকী আহিলে দিব লাগে আৰু বিহুত।
অ তাঁতশাল আজিকালি পাবলেই নাই।
তাঁঠশালা নাইকিয়াই হৈছে আৰু।
তাকে তুলোঠা, তাৰপিছত চেৰেকী যতৰ মাকূ এইবোৰ পাবলৈ নাই পকোৱা সূতা গামোচা।
নেবোৰ পাব
গামোচাখন অসমীয়া মানুহক কিমান, পৰম্পৰাগত এটা বস্তু
উম।
চব আজিকালি কিনিব লাগে।
তাকে এইবোৰ গাঁৱলীয়া মানুহ তাকে আছে আৰু দুখন এখন।
আজি আগতেতো গাঁৱে গাঁৱে প্ৰত্যেক ঘৰে ঘৰে থাকে আজিকালিক কি হৈছে মানুহবোৰৰ আৰু।
আজিকালি আৰু যন্ত্ৰ পাতিৰ দেৰমানুহে চব কাম কৰিব ল'লে আৰু।
তাকেহে, হয় হয় তাৰপিছত আপোনালোকৰ মুৰি ফুটাপল জানিব নহয়?
মুৰিটো মই ইমান ভালদৰে নাজানো নহয় মোৰ কাৰণ মুৰিটো মানে আগতেও বনাই পোৱা নাই এইটো কেনেকে বনাই মই জানিলে ভাল পালো হয়।
অহ বিশেষ টান নহয় প্ৰায় আপোনাৰ কোমল চাউলৰ দৰেই আধা তাৰ পিছৰকণ অলপ বেলেগ, আপুনি আপোনালোকৰ বৰা ধান আছে?
বৰা ধান আছে অ।
চকুৱ ধানো আছে নহয়?
চকুৱাও আছে বৰাও আছে দুইটা খেতি কৰো নহয় দুইটা ধৰণেই আছে
এ ধুনীয়া কথা আপুনি কাম এটা কৰিব আপুনি এ পুৰা এক্টিং মান ল'ব ধান
কি ধান বৰা নে চকুৱা
বৰা বা চকুৱা যিকোনো ললেই হ'ল তাৰপিছত আপুনি এটা কাম কৰিব আপুনি ৰাতি গধূলা সময়ত তিয়াইথৈ দিব
হয় মানে ধান খিনি তিয়াই থব লাগিব
তীয়াই থৈ দিবলাগে
অহ তাৰ পৰা অহ
তাৰ পিছত উম ৰাতিপুৱা সেই কোমল চাউলৰ নিচিনা এনেকে আকৌ জুই জ্বলাই দিব তলত কেৰাহীত তলত দুই জ্বলাই দিব
অ
তেতিয়া মানে আপোনাৰ উম আকৌ অলপ সিজাই দিব মানে
উম কিমান দেৰি যাব লাগিব
আপুনি প্ৰায় এঘন্টা দেৰ ঘন্টা সময় সিজাব লাগিব
অ এঘণ্টামান
অকমান ফাট এটা মেলোতে আপুনি কেৰাহীখন নমাই দিব
অ অ ঠিক আছে অ তাৰ পৰা
থৈ দিব তাৰপিছত
অ
সেইখিনি আপুনি
অ অ শুকুৱাব লাগিব অ
অ শুবোৱাৰ পিছত আপোনাৰ তাত যেতিয়া উম শুকাই যাব আকৌ উ বাকলি খিনি গুচাব লাগিব
অ বাকলি খিনিো গুচাব লাগিব এইটো অ বাকলি খিনি গুচাই দিম তাৰপিছত
অ বাগলী খিনি গুচোৱা পিছো আপুনি ধুনীয়াকে
অ
সেইখিনি এটা ডাঙৰ কেৰাহী খন আকৌ আপুনি জুইত উঠাই দিব
অ জুইত ডাঙৰ মানে সিজ আহিহনা কৰি থাকিব লেকি
অ জুইত যেতিয়া উঠাই দিব আপুনি সুদা কেৰাহীখন গৰম হ'ব
অ গৰম হ'ব অ
অ তাৰপিছত গৰম হোৱাৰ পিছতে আৰু আপুনি হেই তাৰ অলপ বালি লব
অ বালি মানে কেৰাহীত দিব লাগিব
অ বালি খিনি কেৰাহী দি দিব
অ তাৰপিছত
কেৰাহিত দি দিয়াৰ লগে লগে আপোনালোকৰ বালি খিনি যেতিয়াই গৰম হব
অ
তাত আপুনি চাউল দুই তিনিমুঠি মান দি দিব
অ চাউল দিব লাগিব আে
অ মানে সেই যিখিনি সিজাইছিলে সিজাই
অ খি সি সিজোৱা খিনি অ অ গম পাইছো
সেই চাউল খিনি দুই মুঠি মান যেতিয়া দি দিব বালিখিনিো গৰম হৈয়ে থাকিব
গৰম হৈ থাকিব বালিখিনি।
অ সেই বালি, খিনি গৰমতে এই চাউল, খিনি গৰম হয়।
অ
আপোনাৰ ধুনীয়াকে মানে এ উ ফুলি যাব একদম ডাঙৰ- ডাঙৰ হৈ যাব ফুটি -ফুটি অ ডাঙৰ হৈ যাব। তাৰপিছত সেইখিনি আপুনি চালনী এখনে এ কাহি দিব।
অ অ ঠিক আছে ঠিক আছে।
মৰি হৈ যাব।
গম পাইছো অ হ'ব মই এতিয়া বনাব পাৰিম ন তেনেকে- কৰি দিদিয়া তুমি উম
আৰু পিঠাগুড়ি, অলপ তিয়াব আপুনি ঘিলা, পিঠা বনাব দুটামান। উ
অ অ ঠিক আছে।
বৰা চাউল, তিয়াই পেলাই ধুনীয়াকে খুন্দিব।
অ বৰা চাউল, ঢেঁকীত খুন্দিলে ভাল ন।
ঢেঁকীত, শুনিলে ভাল ঢেঁকীতে, শুনিব। তাত আপুনি প্ৰথম দিব খাৰ দিব।
খাৰ কল খাৰ দিলে হ'ব নহয় চাগে।
কলখাৰ দিব কলখাৰ মূৰতে বনাব পাৰি।
অ
ধুনীয়াকে আঠিয়া, কলৰ, বাকলি টো পুৰি পেলাই
গম পাইছো অ গম পাইছো।
ছাই তাৰ তাৰ যিটো ছাইটো ছাইটো আপুনি- পানীত তিয়াই থৈ দিব সেইখিনিয়ে তাৰপা পানী খিনিয়ে সেইখিনিয়ে খাৰৰ পানী হৈ যাব।
অ পাইছো অ তাৰ পিছত
অ
উম
সেই পানী খিনি তাৰ পিছত আপুনি এটা কাম কৰিব সেই বৰা, চাউলত, দি দিব।
অঁ
অ মানে পিঠাগুড়ি, খিনি
অ গম পাইছো অ
অ তাৰপিছত তাতে আপুনি গুড়, দিব।
অ গুৰ, টো মিলাই দিব লাগিব চাগে ন।
অ গুৰ, টো পুৰা মিলাই একদম ধুনীয়াকে
ধুনীয়াকে হাতে হাতে মুঠি পেলাব লাগিব মানে মিলাই দিব লাগিব।
মিলাব লাগিব অ তাৰপিছত ধুনীয়াকে মিঠাতেল, গৰম কৰি। আৰু
অ
তাৰ এটা এটাকে বনাই বনাই দি গলে হ'ল। যেতিয়া ধুনীয়াকে ক'লা ৰঙৰ হৈ যাব। তেতিয়া ধুনীয়াকে কাঁহি পেলাব।
অ অ
উম তেনেকে আপুনি আপোনালোকৰ গৰু, আছে। চছিলেই নহয়।
গৰু, আছে অ গাখীৰো দি আছে গৰু দুজনীয়ে-
অ গাখীৰ একটেকেলি মান দিব মোক।
পাউডাৰ গাখীৰৰ। ঠিক আছে ঠিক আছে মই আজিৰও পৰা তেতিয়া ভৰাব লাগিব। দেখিম।
অ দৈ গাখীৰটো আপুনি কাম এটা কৰিব আপুনি গৰম কৰি দিবচোন মোক গাখীৰটো এৱা গাখীৰটো গৰম কৰি
অ-
তাৰ পিছত দৈ কৰিব।
অ হ'ব হ'ব ঠিক আছে ঠিক আছে মই তেতিয়া তেনেকে বনাব লাগিব।
আপুনি প্ৰথম এটা কাম কৰিব
অ।
এ গাখীৰ খিনি খীৰাই আনি ধুনীয়াকে একদম হেৰি কৰি চফা কৰি আপুনি ধুনীয়াকে গৰম গৰম কৰিব।
অ মানে গাখীৰখিনি ভালকে চফা কৰি ল'ব লাগিব মানে।
অ অ অ অ চফা কৰি ধুনীয়াকে গৰম কৰি লব।
অ অ।
তাৰপিছত যেতিয়া গৰম হ'ব ধুনীয়াকে
অঁ।
তাৰ পিছত সেইখিনি ঠাণ্ডা হবলৈ দিব।
ঠাণ্ডা হব লাগিব মানে গৰমে গৰমে থলে নহ'ব চাগে।
নহ'ব অ। তাৰপিছত তাৰ ওপৰতো শৰ শৰ উঠি যায়। শৰ খিনি আপুনি কাৰহি পেলাব।
অ খৰ খিনি মানে গাৰি থৈ দিব লাগিব চাগে।
অ বেলেগকে থৈ দিব এইটো বেলেগ খাই পেলাব নাইবা কিবা বেলেগ কামত।
অ গছৰ পুলিতো দিব পাৰি চাগে উম।
তাৰ পিছত সেই ঠাণ্ডা গাখীৰ খিনি ধুনীয়াকে টেকেলিত ভৰাই দিব।
অ টেকেলিতো ভালকে চফা কৰি তাত ভৰাই দিব লাগিব।
অ ভালকে চফা কৰিব লাগিব দেই আগত আগফালে মানে ধুনীয়াকে কিবা ঢাকন দি থব।
ঢাকন দি থব লাগিব অ অ।
অ তাৰপিছত যেতিয়াই আহ থৈ দিব পিছদিনাখন তেতিয়া গম পাবই নহয় দৈ হৈ যাব।
অ মানে।